এয়া পথাত আছো।
অ কাম কৈছা নেকি পথাৰত?
কাম কৰি আছিলো।
কি কাম কৰিছ ও?
এ অলপ চফাই চফা কৰি আছো আমি। তই কি কৈছ বা?
মই ওচৰতে বাগান এখন আছে তাতে কাম কৰি আছো। পইচা লাগে নহয়।
আহ।
তাকে ইনকাম কৰিছো বুলি আহিছো আও অকমান উলাই।
উম এনে গমটো কেনেকুৱা লাগিছে?
লাগে চব মানুহবোৰ ধৰ পৰা গছ বোৰ কাটি কাটি আও। নৰুৱে পুলি চুলি।
সেইটোৱেটো একেই আও এখন গৰম গুটেই। গছ পুলি এটাৰু নোৰুৱে কোনো কাটিব লেহে লাগে।
উম।
গোলকীয় উষ্ণতাটো পোৰা বৃদ্ধি পাইছে অসমত, আগতে অসমত ইমান গৰমেই নহয় এতিয়া চাওঁ কিমান ওপৰত আজি কিমান? হৈছে বা আজি কিমান চেলচিয়াছ অহ আজি থাৰ্টি ছিক্সতকে চাগৈ ওপৰত উঠাই দিলে।
উম জনসংখ্যাটো বেছি বৃদ্ধি হৈছে সেইকাৰণে হৈছে। গৰমটো বেছি ঘৰত টক্ট্ৰতা বনাবলে গছ গছনি কাটি পেলায়া হৈছে
উম ৰোৱা মানুহ কম কটা মানুহে বেছি।
উম চব গছবোৰ কাটি কাটি এদায় কৰি দিছে। কত যাওঁ এতিয়া পাহাৰ চাহাৰ চব খান্দি পেলাইছে।
উম তহঁতৰ ৰুইছে নে নাই
আমাৰ ৰুলে পাঁচ ছয় বিঘামান।
বাহ তহঁত বহুতো ৰুলে আমাৰ ৰোৱাই নাই অকমানহে ৰুই থৈছে
উম এতিয়া আৰু বৰষুণে নাইকিয়া হৈ গল এইকেইদিন ৰ'দ কেনেকুৱা দিছে আও।
এই অকণ বহুত ৰদ দিছে বৰষুণ নাই।
উম গোলকীয় উষ্ণতাটো বৃদ্ধি হৈ গৈছে। তো এতিয়া মানুহ থাকিবলৈ টান হ'ব এতিয়া।
হম
খোৱা পানী নাইকিয়া হ'ব এতিয়া।
তাকে।
গুৱাহাটীৰ নিচিনা জেগাত চাগে এতিয়া তোৰ খোৱ পানী নাইকীয়াই হৈ গৈছে।
উম তাত চাগে মানুহ বিলাক কেনেকে আছে ঠিকেই নাই নহয়।
উম পানী নাটনিও আছে গা ধুবলৈও পানী নাপায় খাবলৈও নোপায়।
তাকেহে তহতৰ ঘৰৰ চব ভালেই নহয়।
ভালেই ভালেই তহঁতৰ ভালে নহয় চবে
অহ ভালেক ভাত খালি নে।
খালো ভাতটো মাছে খালো কালি। ধৰিছিলো।
অহ।
তই কিহে খালী ভাত।
মই ঘৰত নাখালো দালি দেখি ইয়াত আহি দাৰেক ৰঙালা ভাজি খাই দিলো কামৰ জেগাত। খুব নোহোৱা গৰমৰ ওপৰত যিহে গৰম তাল ফাল মনাই দিছে চবই
উম গোলকীয় উষ্ণতা বৃদ্ধি পাই গৈছে
এতিয়াতো ফোৰ্টিৰ ওপৰত চুবগে এনেকে গৰম দি থাকিলে মানুহ থাকিব নহয়। এইতো জেগা।
পথাৰ ৰোৱা মাটি চাগে একম ফালি গ'ল।
আমাতে ইয়াতে ইবা থাৰ্টি নাইন হৈছে আ এইবাৰ তাৰ ওপৰত যাবই তেনেকুৱা ক।
তাকে সেই পায়।
এনেক হলে মানুহতো থাকিব নোৱাৰা হৈ যাব পৃথিৱীত।
নোৱাই নোৱাই মৰিব চব সেতে যি দেখিছো।
বৰফবোৰ চব গলি যাব পানী নাইকিয়া হৈ যাব তাতে খোৱা পানীতো
অহ খোৱা পানী বাদে মটৰ চলালেও চাগে পানী নোপোৱা হব মানুহে
উম চব বেয়া খোৱা। উপযুক্ত নোহোৱা পানীখিনি আহি যাব।
অহ বৰফ খিনি গলি গ'লে। গোটেই পানী হৈ যাব নহয় ইয়াত।
বানপানী নোৱা যাব।
তাকেহে টেচন হ বহুত।
উ গাড়ী চাড়ী বেছি হৈ গৈছে জেগাত।
উম য'ত কমাব লাগে এটা বেছিহে হৈছে।
প্ৰদূষণতো তহতে হৈছে এইবোৰ গৰম চৰম বোৰ শব্দ প্ৰদূষণ বায়ু প্ৰদূষণটো।
অহ।
পানী প্ৰদূষণো হৈ গৈছে এতিয়া পানীটোত শুকাই গৈছে গোটেই। তাত মানো জীৱ জন্তু মৰি।
অহ। বহুতো এখন কথা ওলাই যায় এটাৰ ওপৰত কথা কলে।
উম।
এফালে আমি এটা চিন্তা কৰো ইফালে মানুহে বেলেগ চিন্তা কৰে।
উম কিছুমান গছ কেনেকে কাটি মানে বেছি পইচা পাওঁ চাজত থাকে।
অ, আৰু কিছুমানে ভাবিব কেনেকে বেছি পেলাই পইচা কিমান পাওঁ। স ভাব কিন্তু কোনোতো নাভাবোবে গছ। অহ অ কিন্তু। আহ কিন্তু কিছুমানে আকৌ ভাবে কাটি পেলাই বেছোনে ৰুওঁ। এজোপা কাটি পেলাই ৰুব দহজোপা ৰুব লাগে এজোপা কাটি। কিন্তু সেইটো নকৰি দহজোপা কাটিব তাৰ কাষত থকা পুলিটোও কাটি থৈ যাব আনকি। এনেকুৱা হ'লে আৰু ক'ত থাকিব পাৰিব মানুহ।
উম।
মানুহটো এনেকে গৰম পৰি থাকিলে মানুটো চব মৰি যাব।
উম।
আৰু দশ বিশ দিন এনেকে। ৰ'দ দি দিলে মানুহে থাকিব নুৱা হৈ যাব।
অহ তাকে।
আজি চাগে ফৰটি চুই চেগে।
অঁ।
গৰমতটো বহুত পৰিছে নহয় আজি পুখুৰীত সাঁতুৰিবলে গৈছিলো মানে সাঁতুৰিব পৰা নাই। এনেকুৱাই গৰম পুখুৰী পানী।
পুখুৰী পানীও গৰম হৈ গৈছে পুৰা।
উম।
সেয়া আজি গেম খেলিছিলি নেকি?
আজি গেম খেলিছিলো।
অ কে গেম খালিলি।
চি এছত পাঁচ শৈ গেম মান খেলিলো বিয়াৰ্ত দুগেম খেলিলো।
অ জিকিলি নে হাৰিলি বা?
বিয়াৰতো। এগেম বিয়া কৰিলো চি এছত তিনি গেম কৰিলো আকৌ মাইনাছে খালো।
মই মাষ্টাৰত আছিলো গৈ পেলাই আকৌ হেৰিয়াত পালোগে
উম, মানে তই দুগেম যদি ভালকে খেল। তাৰ পিছৰ গেমত তোৰ লগত বহুত প্ৰ প্র প্লয়েৰ দি দিয়ে। উম আগাৰ নব্ৰা নব্রা। দোটামান অফলাইন গুচি যায়।
অহ, সেই তেনেকুৱা কেইটা দি পেলাই থৈ দিব। আজিকালি আপডেট টো দিয়াৰ পৰা বৰ বেয়া হলছে ন।
উম।
তাতে আজি গেম খেলিবলৈ ইমানেই গৰম হৈছে মোবাইল।
পুনৰ মানে তই খেলিবই নোৱাৰা হয় গল। ফোনটো মানে ভালকে, ভাল ডিভাইচ নহলে খেলিব। নোৱাও মানে।
অ ইমানেই গৰম হৈ গৈছে আজি। মই আজি ৰাতিপুৱাই খেলিলো তাৰপিছত নেখেলা।
সেই বা ছাগলী এটা আকৌ সোমাই আছে সেইকিন মানে খেলি আছো। ছাগলী এটা সোমাই আছে।
অ খেদিদে আক।
তাকে বে এইকদিন সদায়তো ফেঞ্চিং মাৰি থৈ আছো তাতো বাঁ চাহ দি তাৰ চা আকৌ তাৰ ওপৰত মাৰি গা দিও সোমোৱাই দিয়ে মানে মানুহ ঘৰত
অ মোৰ আমাৰ ইয়াতো একেই ইমান সিকোৱা পাছতো ছাগলীডাল ক' পা নো সোমাই জানো। মানুহ বিলাকে এ এৰি দিব।
উম এৰিব নালাগে ছাগলী বান্ধি থব লাগে।
অ এতিয়া খেতি চিজন মানুহে কঠীয়া ৰুই থক
উম আমাক সিদিনাখন এঘাৰ মানুহৰ ওচৰতে চাৰিটা ছাগলীতো দৰব খাই মৰি গ'ল মানে। তথাপিও মানে মানুহো বান এতিয়া এৰি দিছে আকৌ ছাগলী।
সেইটোৱেটো তথাপি বান্ধি থৈছো দেখিছা নাই।
এৰিব নালাগে ছাগলী বোৰ বান্ধি থব লাগে এৰাল দি।
অ!
অকমান টাইম এৰি দিলে এৰি দিয়ক আকৌ দিনটো এৰি থৈ দিয়।
এৰি দিব লাগে এতিয়া কোন কোন যায়।
উম ঘৰতে থাকে যেতিয়া।
গা গোটেইখন ঘূৰি ফুৰে নহয় ছাগলী আৰু ছাগলীয়ে য'ত মুক্ত দিয়া চাপ মৰি যাব।
তাকেতো চব মাই পেলাই
অ
এতিয়া বেলেগ কিছুমান ছাগলীয়ে চাহপাত নাখায় এইবোৰ ছাগলীয়ে চাহপাতো খাই পেলাই আৰু। গছজোপা ঘটালি পেলাই উঘালি দিয়া কিছুমানে। উম পথাৰত এখন আছিলে সেইখনতো পুলিটো আধাটো মৰি গ'ল। দুচৰা বাগানৰ পৰা পানী আহি আহি
অ খান্দি পেলাইছে গোটেই চাগে। লগতে পুলি খিনি ঘাঁ চাগে গজি গ'ল বহুত।
উম এতিয়া এতিয়া বনমৰা দৰৱ মাৰিছে বাৰু। তাৰপৰা স্প্রে ভিটামিন চিটামিন মাৰিব লাগিব। তেহে যদি বাগানখন ভাল হয় আৰু।
উম ইমান পইচা খৰচ কৰি যদি বাগানখন হাবি হয় যায় কি হব।
গে।
লোকৰ দুখতে চব বেয়া হৈ গৈছে।
তেনেকে এৰি দিব নালাগে এটা চাইডে এটা চাইডে এৰি দিব লাগে।
অ
মানে এতিয়া তিনিফালেদি এৰি দিছে। বাগানৰ পূজিটো চব উৰাই লৈ গৈছে এতিয়া। যোনকেইটা ভাল ধৰিছে মানে সেইকেইটা মৰি গ'ল এতিয়া।
তই যিমান কৰিলো মানুহৰ পৰা একো কৰিবই নোৱাৰা হৈছে কোনো।
উম
তোৰ ঘৰত যদি তেনেকুৱ হলহেঁতেন একো নক'লে হেঁতেন।
তেতিয়া অ তেতিয়া কাজিয়া লাগি গ'ল চাগে মানুহে।
হা।
এতিয়া বেলেগৰ পৰা কাৰণে এৰি দিছে সেইকাৰণে। নিজৰ হোৱহেতেন তেতিয়াতো বেলেগলৈ আহিলেহেঁতেন। পুলিকেইটা ডাঙৰ হোৱা হলো একো নাই ন সৰু পুলি।
নতুন নতুন ৰোৱা পুলিহে।
উম তহঁতৰ কলেজ এতিয়া কি বন্ধ নে খোলা?
কিটো আছে গৰম বন্ধ চলি আছে।
আহ গৰম বন্ধত কবালৈ যাবি নেকি ফুৰিবলৈ!
নাই এতিয়া ঘৰতে আছো আৰু পথাৰলৈও যাব লাগে যে। সেইকাৰণে ঘৰতে আছো। তই?
মই ঘৰতে থাকো।
উ উম আজি আহিবি গেম খেলিম ৰাতি।
অ খেলিব
বি আৰ ৰেংকত এ খেলিম হিৰৈক সোনকালে যাব লাগে।
অ হীৰৈক মইও যাব লাগে মই হেৰিয়ত আছিলো এলাইক হিৰৈকত আছিলো।
অ পিষ্টলৰ স্ক্ৰিন এটা দি আছে। ডায় ডায়মনত যে পি পিষ্টলৰ স্ক্ৰিনটো পা দিছিলে পালি নাই?
অ সেইটো পালো প্ৰথমতেই
উম।
তই পালি নে?
পালোঁ। অ পোৱাগে নাই বাৱ আৰু অকমান লাগে। ফৰ্টি নাইন লাগে।
অ মো কিতিয়াবাৰে উঠিলে মই হেৰীয়ত আছোঁ ডাইমন থ্ৰিত আছোঁ।
মোৰ টো থ্ৰি লাগিছিলে এ ডাইমনলে যাবলে। তাপা ৰেনডম ইচকুৱাৰ্দৰ লগত খেলিলো। ত প্ৰথমতে গৈ গোটেই কেইটা মৰি দিলে নহয়।
গোটেই চাগে মাইনাচ
তাপা আকৌ মই জীয়াই থাকিলো মোক হিটলিছ লৈ মাৰি থৈ দিলে।
সেয়া
মোৰতো থাৰ্টি ওৱান মাইনাচ খাই গৈছো এগেমত দুগেম তেনেকে লগে লগে মাইনাচ খাই গ'লো।
আহ সেইটো কাৰণে হ'ল আকৌ
উম।
মোৰ লগত খেলিবি মই হৰুৱাব নিদো নহয়। মই মৰি হলো ৰিভাইভ দিম।
উম জন পোছাৰ এটা লাগে এনেকুৱাত
অ এই আছে নহয় ফৰ এক্স
উম তাকো মাতিবি
সি আজিকালি জোন পোছ কৰিবলে ইমান মন নকৰা হ'ল।
জন পোছটোতে মানে প্লাচটো ইমান নেখাই যে
আৰু আমনি লাগে ন মাৰিবও নোৱাৰে কাকো
জন জনৰ ভিতৰতটো ইমান নাথাকে জ বেলেগ টিমৰ জোন পোছাৰ কেইটাহে থাকে আৱ
হা চব মৰি গ'লে জোন পোছাৰটো বাচি যায় যে সি ৰিভাইভ টো দি দিব পাৰে। কিন্তু সি মৰি গলে চব চফা হৈ যায় আৱ।
টকেনতো সিহঁতক দি দিব লাগে আৱ তেতিয়াটো সেতি ৰিভাইভ দি থাকিব পাৰে। ৰিভাইভ যিমান বেছি দিয়ে সিমানো প্লাচটো খাই বাৰু। উম ককৰ ককৰ যোনখিনি মানে সেৱাৰ সৰ জন পোছাৰ থাকে দুটা থাকে সিহঁতৰ, দুটা ৰাচাৰ আৰু দুটা জন পোছাৰ সিহঁতৰ
উম তাকে, জন পোছ দিওঁ বাৰু ময়ো মাজে মাজে মন গ'লে
উম মই কেতিয়াবা মন গ'লে দিওঁ আৱ
অ এনেই তো ভাগ আইদিটো কিমান লেভেল
মোৰ আজি ফৰ্টি নাইন হৈছে তোৰ
মোৰ ফিফটি ছেভেন
অ কিমান দিন আছে আৰু মও আনি আছোঁ
অ মই তোতকে আগত খেলি পেলাই পাছতহে পাইছোঁ আকৌ ওৱান ইয়েৰচ হ'ল টাইটেলটো